হেল্ল ও কি কৰিছ
এ আজি ডেও কাম আছে অ আজি হেৰি কৰি আছো। এয়া ৰুটি চব্জি বনাই খাই ৰাখিছো। এতিয়া আকৌ আছেপাত ভৰাব পখলিয়াব কাপোৰ মেলিব আছোঁ মানে কাম তাহতে কি কৰি আছ?
মই বহি আছো ভাত খালো এবা
অহ
খাই অলপ বহি আছো আৱ
কাপোৰ দোকানখন তাহ তাহত যাব লাগিব এদিন দেই কাপোৰ কি কি কাপোৰ ৰাখিছ?
কাপোৰ এ ঢেৰ কাপোৰ আছে দে
অ এইয়া হেৰি কাপোৰ টচ কাপোৰ টচৰ যোৰা এযোৰত কিমান পৰিব?
প্ৰায় পাঁচ হাজাৰ পা আছে।
চাৰে পাঁচ হেজা পাই নেকি?
অঁ।
মই প্ৰিয়ৰ শুৱালকুচিত বোৱা উম মানুহে আমাৰ গাঁওৰ এজনীয়ে বৈ আছে শুৱাল কোচিত সুধিলোঁ। হেৰি কিমাননো বুলি প্ৰিয়ৰ জোৰ সাত হোজাৰ বুলি কৈছে।
অঁ সেই সাত হেজাৰ, ছহেজাৰ চাৰে, ছয়হেজাৰ পৰা আছে আৰু
অঁ তাকে এযোৰ ল হাঁ
চাৰে পাঁচ হাজাটো পায় ইমান ধৰি লওঁক ভাল নহয় আওঁ
উম উম। তাকে এযোৰ আনিম বুলি ভাবি আছো এতিয়া তাইৰ মানুজনী কওঁ নেকি আনিব মুগা মেখেলা আকৌ হেৰি হট মুগা মেখেলা আনি আছে। সৰু সৰু ফুল থকা এহেজাৰ টকা এখনত
পিয়নে
প্ৰিয়ত টচ অঁ। প্ৰিয়ৰ বুলি কৈছা।
তই আকৌ চিনি নাপাওঁ নহয় আকৌ।
সেইটোৱেটোন।
সেইতত কাৰণে সে
তাই চিনি পায় নহয় তাই গৈ থাকে যে তাত শুৱালকুছিত, পেহী এজনী।
অঁ -অঁ।
ফোন এটা কৰিব লাগিব মই তাইক এদিনৰ অহা আগত।
অঁ কৰিবি।
এ কেতিয়াবা চাদৰ লগত পিন্ধি যাব তেনেকুৱা এনেই মেখেলাটো বহুত আছে টচৰ।
অঁ আছে মোৰ আছে সেয়া ধেৰ, এ এয়া ধৰি লওক প্ৰিয়ৰ নহয় আৰু।
অঁ নহয় ওপৰলৈকে ফুল থকা সোপা ভাল নালাগে নহয়নে তলত সৰু-সৰু ফুল থকা সেনেকোৱা লাগে।
অঁ তেনেকুৱা সেয়া যদি, আনি লবি প্ৰিয়ৰ খনৰ ল'বই।
অঁ এ এহেজাৰ মান ল'ব ন প্ৰিয়ৰখনত।
অঁ ফুল কমকে আছে যদি ধৰি ল এহেজাৰ মান ল'ব চাগে এনেকে ফুল বেছিকে থাকিলে অকণ বেচিও লয়।
অঁ। তাকে এবাৰ আনিব পৰাই আছো, এবাৰ আনিছিলে নহয় ল বুলি কৈছিলে এখন। কাৰবাৰ কাৰণে আনিছিলে, মই আকৌ অঁ মই বোলো আৰু ভাল লৈ আহিব বোলো ইয়াতকৈ অকন। তেনেকে কৈ ফুল কেইটা মানে আৰু ফুল কেইটা পচন্দ হৈছিলো নাইওঁ তেনেকে মানে পাবলৈ ভাল ফুল থাকা আনিব বুলি ক'লো আৰু। সেইকাৰণে নল'লো আৰু সেইখন।
অঁ।
তাকে অঁ। হলছেলৰ দোকানৰ পৰা আন আনৰ যদি দোকান দি -দোকান দি আছে তহতি নহয় তাৰ পৰা আনি ল'বি আৰু গুৱাহাটীৰ পৰা কাপোৰ।
অঁ হেৰি সেয়া ক ক'ত পায়, ফেন্ঞ্চিত।
ফেঞ্চিত পাই শুৱালকুছি পাওঁ আনি ল'ব পাৰ তেনেকে। পিয়ৰ, আনি ইয়াত তখন হেৰিয়ত
এ আমাৰ ইয়াত মানে ইমান এ মানুহে নে কিনে যে আমাৰ ইয়াত ইমান দামী আনি লাভ নাই গাঁও যে হয়। সেইটো কাৰণে নালাগে আমাৰ ইয়াত। চোৱা নাযায় ইমান।
সেইটোৱেটো।
টাউনে-চাওনে যাব আৰু হয়।
অঁ তাউনে তাওনে যাব আৰু উম্।
উম।
তাকে আজিকালি আকৌ গাঁৱতো মানুহ বিলাক এ সেয়া উম বহুত পিন্ধা হৈছে নহয় গাঁৱৰ মানুহ বিলাকে ষ্টেণ্ডাৰ
অঁ
হয় নে নহয়, বিয়া চিয়াবিলাক ওলাই থাকে গাঁৱত আকৌ সেইকাৰণে কিনিবও পাই বোলো।
অঁ নহয় কিনেও, বিয়া চিয়াত পেযেণ্ট দিয়ে হয়। এতিয়া এইবিলাক মেখেলা দিয়ে ধৰি লোৱা সে তেনেকুৱা মুগা নিচিনা লাগে যে। মিক্স
মিক্স টচৰ।
অঁ
তাকে ভাবিছো আৰু এ হেৰি আনি- আনি বোলো ইয়াতে বোলো বেচো।
সেইবিলাক মেখেলা চাৰে তিনি শ চাৰিশ তেনেকুৱাতে পায়।
অঁ-অঁ সেই তেনেকুৱা বিলাক।
উম!
তাতে আছ আমাৰ নাযাৱ আজি?
ঘৰতে আছো ভাতিবেলাকে যাম গৈ চাগে।
অ ৰিপৰ্টটো তাকে নিজেও পঢ়িব পাৰি নহয়
হা!
ৰিপৰ্টকেইটা চালি নে তহঁতি?
অ মোৰ মোবাইলত আছে।
অ ফটো তুলি-তুলি থৈ দিবি হেৰাই গলে কাগজখিনি।
আহ
কিবা কলে, এই কিবা ওলাই আছে তেওঁৰ? দিবিচোন হোৱাটছপত চাব পাৰি নহয়।
আহ দিম দে। দি দিম ৰ।
এ ফোন আহি আছে, পুজাই কিয় বা কৰিছে? এইয়া হেৰি অ ম‌ইনা?
ক?
হেল্ল' ভাইটি ফোনটোৰ পৰা পূজাক এবাৰ ফোন কৰি হেৰি সুধচোন কিয় ফোন কৰি আছে? পূজাক তাৰপ ত‌ই ইয়াতে মোক কৈ দে?
অঁ!
আহ!
কৰি আছো ৰ।
আহ কৰচোন?
অঁ!
তাকে সেইয়ক সুধিব দে জীয়েৰক।
কোনে?
সেই এফালে গৈছে যে ওলাই সেইকাৰণে মানে কিবা লাগে চাগে সিহঁত তাকে।
দে ৰ কৰি আছো ৰ।
অঁ!
দোকান অলপ আছে।
হা!
দোকান অলপ আছে বোলো তাকে কবলৈ
আহ! অ! কৰি আছে
উম!
কিবা লাগে চাগৈ।
আহ!
সেই এনে ফোন-চোন নাহে নহয়, এনে বহি থাকিলো কাৰো ফোন নাহে, যেতিয়া মই নিজেই কিবা বেলেগৰ লগত পাতিম, অনেক তেতিয়া ফোন আহে সেইটোৱেই প্ৰব্লেম হয়। পুৱাৰ পৰা দিনটো ফোনটো এনেই পৰি থাকিব কাৰো ফোন নাহে। তাৰপা যেতিয়া মানে কিবা এটা
আহ!
কৰিছে নেকি, কিবা কৈছে?
নাই কথা পাতি আছে।
অঁ!
হেৰি ভাইটিক কোৱা কথা হেৰি তাক বুজাই দিব দে কথা পাতি আছ তই কথা তাতে ক'ব দে মই
এই নাই মই এনেই কৈছোঁ ঘৰতে আছোঁ। এই ফটো এটা উঠাই দিবলে দিছে এইয়া হেৰি উম কথা পা আ হা
গিলখনৰ
অ গিলখনৰ বাহিৰে পৰ্দাৰ কাৰণে ফটো উঠাই দিব লাগে বোলে।
অ এবাৰ দিলোয়ে ভালকে দিব দিচে আউ কি আৰু ভালকে দিম গৈ এতিয়া।
উম
দিয়া আছো বুলি কলি।
অকমান সময় তিনি মিনিট আৰু ৰ'ব দে আও অকণমান সময় কাম এটা কৰি আছো বুলি উম
ক সে সেই হো কোনে বোলো এই অ দেৰিকে ভাতি পেলেকে যামগৈ চিলাইনটো দিয়ক আও
অঁ
যাওঁগে আউ গা ঘৰতে গা চা ধ অ গা ধুলো ইয়াতে কিন্তু কাইলৈত হেৰি গা পা কাপোৰ কানি সোপা ধুব গৈ লাগে যে। কালি মই ইয়াতে শুলো।
মাটিত
অঁ পকাতে শুলো আও।
অ মহে নাকামুৰিলে।
হেৰি কৰিলো উম। উ মই ধূপ লগাই লৈছো।
তই ভাইটি কাক আজি কৰি দিছ যা কামটো।
নালাগে নকৰে থ।
কিয় নকৰে ক।
কহ
নকওঁ বুলি কৈছে।
নাই একো কোৱা মইহে কৈছো।
উম
ক তহতৰ কি বস্তু কিনিব গৈছে পৰ্দাৰ কাপোৰ চাপো
কাপোৰ কিনিব যোৱা নাই পৰ্দা ষ্টেণ কা মিস্তি আহিব ওপৰত টিংগিখন লগাবলৈ ষ্টেণ সেইডাল আনি থলো লগাই দিব আউ
আহ
সেইডাল যে চাইদ চাইদ কিদাল সে গছে বিচাৰি তাকে
অঁ
হোম বস্তু এটা এখন দোকানতে পায় আৰু চব দোকানতে পাব লাগে তেতিয়াহে ভাল
অ চব দোকানতে নগাঁওখনক লই কিন্তু চবতে পায়
অ তাত ভাল আউ ন নগাওঁ
এ ফোন কৰিছ নে নাই নুনুৱে ফোন কৰিছ নে নাই
নাই কৱা
কালি নকৰিলা ফোন
কালি গৈছিলে মই শুলো কালি টোপনি দিঙি বিষ হৈছিলে অ
নহয় দে তই মানে হুই হয় টোপনি লগ লগত কথা নাই তই মানে মই জানোৱেই তই কালি বোলো এই আজি ফোন নকৰিবয়ে
ডিঙিৰ বিষ হয় আছে একে পুৰা ডিঙিৰ বিষ তাকে শুই থাকিলো এতিয়া দেখা নাই মাতেই নলোৱা হয় আছে
মিঙিব কালিচোন ভালে আছিলে দিনত ৰাতি চাগৰ ৰাতি কিবা গৰ্ব কৰি সেইকাৰণে আৰু বেছি হৈছে এতিয়া এনেকে নহব নহয় ত ঠাণ্ডা পানী এগিলাচ
কম ঠাণ্ডা পানী খাইছো
সেইকাৰণে তো কালি ফোনৰ কানেকচন মানে গধূলিৰ পৰা নাই আৰু মানে ইয়াত আহা কানে ইয়াতে আহা কানে
ছে মায়ে টোপনি তে বোলে হেনো এই তাই ফোন এটা কৰিছে তাই ফোন এটা কি তাই আৰু ৰাতি যদি তাই এঘাৰটা চাৰে এঘাৰটাত ফোন কৰে মই তেতিয়া কথা পাতিম নে কচোন তাই নিজে নোখোৱে নাই মোৰতো টোপনি ধৰ মই দিনত নুখোওঁ অকনো
উম
দিনত মোক হ'ব নোৱাৰৱে নুশু আহ হ'ব দে উম